অ কি কৰিছা?
এ কি কৰিব আৰু বাহিৰতে খোজকাাঢ়ি অকণমান স্বাস্থ্য পৰীক্ষা
আহ ভালে দিয়া চাইছ সুস্থ ৰাখিব লাগে। হয়নে শৰীৰটো ভালে থকালেহে উ শৰীৰটো ভালে থকালেহে মানে জীৱনটো ভাল তোমাৰ শৰীৰ বেয়া হোৱা পাছত মানে তোমাৰ একো কাম নাই।
চব চেচ আৰু উম সেইটোৱে সেইটোৱে মানুহৰ এলাহ তুবে খাই দিয়ে অ একো নালাগে মোক উম শৰীৰটো ভাল হলে হল সেইটোৱে সেইটোয়ে বুজিছা নে সেইটো কাৰনে টো ভাবা যায় ন মানে সময় থাকোঁতেই থিক কৰি লব লাগে ন সকলোবিলাক।
কিন্তু যে ৰা ৰাতিপুৱা যে উঠিবই মন নাযায় চাবাচোন সোনকালে উঠি বোলো অলপ ব্যায়াম অ ব্যায়াম ব্যায়াম কৰিম অলপ উঠি ব্যায়াম কৰিম বা খোজ কাঢ়িম কিন্তু একে
নহয়ে সেইটো আৰু কি হৈছে জানা গৰমটো বেছি। হয় ৰাতি টোপনি আহোতে আহোতে দেৰি হোৱা হৈছে তাৰপিছত তুমি যেতিয়া ৰাতি ৰাতি তুমি শুবা ৰাতিপুৱা অল বৰ বৰষুণ হৈ থাকে বৰষুণ হলে তুমি কেনেকে ওলাই যাবা এতিয়া এই পৰিস্থিতিত মানে আমি মানে ভুগি আছো এই কেইদিনত আও তোমাৰ যদি অভ্যাসো হৈ আছ মানে আগতে সেই অভ্যাস
অ', সেইটো এটা নাইকিয়া হৈ যায়। উম, এই বৰষুণটোৰ পৰা মানে হে‌ হৈ হেই হৈ যায়, উম আৰু মানে কি হয় জানা আমাৰ, উ, এই যে ৰাতি ৰাতি শুবলৈ যোৱাই দেৰি হয় আ কৌ যে এই মোবাইলটো চোৱাটো অভ্যাসটো যে থাক এ, মবাইলটো অকমান চাই পেলাই সুমগে, তাৰ পাছত তোমাৰ টাইমটো কেত টাইমটো কেতিয়া যা হব অ। তেতিয়া মানে কি হয় তোমাৰ, কেতিয়া টাইম, অ কি কেইটা বাজি তোমাৰ কেইটা বাজিবগৈ একো গম নোপোৱা। সেইকাৰণে সেইটো এটা বেয়া অব
বেয়া অভ্যাস হৈ গৈছে আমাৰ অ বহুত বেয়া। আৰু কি জানানে এতিয়া এনেকুৱা হৈছে, অ কোৱা, অ সেইটোয়ে অ আমাৰ সেইটো নহয় যে, উঠিব লাগে আমাৰ নহয় আমাৰ কি হয় জানা, আমি শুব যাওঁ, গৰমতে শুব নোৱাৰোঁ, ‌এই ম'বাইলটোকে অকমান চাও ৰ'বা চোন। বাইলটো চাই দিয়া লগে লগে আমাৰ এঘণ্টা পিছুৱাই যায় ঘণ্টা যেতিয়া তুমি ৰাতি শোওঁতে পিছুয়াই যাব, তুমি‌ অত
উঠোতে অ তাকে এতিয়া আমি যোৱাছো কিমান গৰম ন অ এই ফেন এ চি লৈ কৰি থাকিলেও আমাৰ গৰমে গৰম কিন্তু আগৰ মানুহনৰ কোনোটো লাইট ফেন নাছিল। ছিলে তথাপিও চোৱাচোন কি সোনকালে শুব, সোনকালে উঠি
অ, সোনকালে উঠে, আৰু তেওঁলোকৰ টাইমত ঘড়ীও নাছিল। সেইটোৱে সেইটোৱে, তেওঁলোকৰ টাইমতো ঘড়ীওতো নাছিলে। অ গম পাই যায় তেওঁলোকে ভাৱাচোন। তেওঁলোকৰ অনুমানিক সময়তো পাৰফেক আছিলে গম পাইছানে? তেওঁলোকে এক দম মানে ইমা নে‌ মানে অনুমানিক মানে জ্ঞানটো আছিল তেওঁলোকৰ যিটো জ্ঞান এতিয়া দিনৰ মানুহখিনিৰ নাই।
নাই নাই নাই, একদম নাই। তুমি পঢ়া শুনা কৰি আমি পঢ়া শুনা কৰিও তেওঁওলোকৰ সমান হব গম পাইছানে? আগৰ মানুহৰ ফাইভ, ছিক্স, ছেভ এ নলে জিত টো জ্ঞান থাকে, এতিয়া বি- এ পাছেও বলে নোৱাৰে সেই মানুহখিনিক। তুমি বি এ পাছ
উম নোৱাৰা কেতিয়াও সেইখিনি পাব নোৱাৰা-নোৱাৰা কে তুমি, তুমি নিজে অনুমান কৰিবাচোন, অ তুমি নিজ ল'বাচোন যিখিনি মানুহে হয়। আগতে তোমাৰ ধৰি লও হেৰি কৰিছে। পঢ়িছিলে তেওঁলোকৰ কিতাপ বিলাক কেনেকুৱা আছিল আৰু আমাৰ কিতাপ বিলাক কেনেকুৱা বহুত টান আছিলে তেওঁলোকৰ তেওঁলোকে কয় মেট্ৰিক দিলে লে নাইন। তেন গুন।
অ অ তিন অ তিনটা বছৰ তিনটা বছৰ আৰু কেইবাখনো পেপাৰ থাকে বোলে এটা চাবজেক্টত এটা অ এটা বিষয় যে তোমাৰ তিনি
উম সেইটোৱে সেইটোৱে আজিৰ দিনৰ ফাৰ্ষ্ট ডিভিজন আগৰ দিনৰ থাৰ্ড ডিভিজনৰ যোগ্য। লগ গম পাইছে।
অ আৰু তেওঁলোকে যিটো ইংলিছ ক'ব এতিয়া নোৱাৰে আমি বি এ পাছ কৰি তুমি বি এ পাছ কৰিও নোৱাৰে বি এ পাছ কিনিও নোৱাৰে এতিয়া।
তোমাৰ তেনেকুৱা মেট্ৰিক পাছ মানুহে। এজনেও যদি ল'ৰা ছোৱালীক যদি শিকাই নহয়। সেই মূৰত মানে তোমাৰ গোটেইখিনি সোমাই যাব। ব
অ আৰু তেওঁলোকক শিকোৱা শিকোৱা শিকোৱা পদ্ধতিটো মানে খুব ধুনীয়া আছে।
খুব ধুনীয়া আছিল অ খুব ধুনীয়া তেওঁওলোকৰ উম সেইটোয়ে সেইটোয়ে কিন্তু তুমি
এতিয়া অ নোৱাৰে নোৱা আমি আমাৰ সময়লৈ কেনেকুৱা হৈ গল জানা এই পঢ়িলো মুখস্থ কৰিলো পৰীক্ষা দিলো শেষ আমাৰ জ্ঞানটো সেইখিনি সেইখিনিতেই শেষ কিন্তু তেওঁলোকৰ তেনেকুৱা নাছিলে উম তেওঁলোকৰ তেনেকুৱা নাছিলে মানে যি পঢ়িব মানে জীৱনলৈ থকাকে পঢ়িছিলে অ
পঢ়িও আৰু সিহঁতৰ কি জানা বাহিৰৰ জ্ঞান খিনি বেছি আছিলে বাহিৰৰ জ্ঞান বিলাক তেওঁলোকৰ বেছি আছিলে আমাৰ এতিয়া অনলি আমাৰ কিতাপৰ জ্ঞানটোহে আছে
তাকো তোমাৰ চাবাচোন শেষ কে আগৰ যদি তুমি বি এ পাছ মানুহ পালা তুমি তেওঁৰ ওচৰত মানে তুমি হয় লগাব ভয় লাগিব থাকিবলে যি ধুনীয়া ইংলিছ কব অংক বোৰ কেনেকুৱা ধুনীয়া ধুনীয়াকে তেওঁ পাৰে সূত্ৰ বোৰ অ
অ সেইটো তেওঁলোকে বুজাবলৈ যি শক্তি আছে আমাৰ আমাৰ লগত বহুত বেলেগ হৈ যায় চাবাচোন আমি ধৰি লওক যিখিনি পাইছো তেওঁলোকে তাতকে বহুত বেলেগ টাইপত আমাৰ বস্তুবিলাক পাইছে
সেইকাৰণে আগৰ দিনত ইমান পঢ়া শুনা নাথাকিলেও মানে কি হয় চাকৰি পাবলৈ সুবিধাই হৈছিলে এতিয়া তোমাৰ যিমান শিক্ষিত শিক্ষিত হৈছিলে সিমান চা কৰি
আচলতে কি জানানে তুমি আজি যদি ষ্টেণো কৰিছা ডিষ্টিংচনো পাইছা ষ্টাৰো পাইছা তুমি যে কাইলৈ যে চাকৰি পাবা সেইটো ডিমাণ্ড নাই কিন্তু দেই কিন্তু কোনোবা চেক ছেকেণ্ড ডিভিজন ছোৱালী বা ফাষ্ট ডি দুজন নৰ্মেল ছোৱালীৱে এজনীও বোলো চাক চাকৰি পাই যায় কিয় জানানে তাই সেই যে আগৰ দিনৰ জ্ঞানটো মানে কেপচাৰ কৰি লয় আজি
আছে অ তোমাৰ মানে কি কেতিয়াবা নম্বৰটোয়ে তোমাক বচাব নোৱাৰে তোমাৰ যিখিনি জ্ঞান হল বাহিৰা জ্ঞান হল সেইখিনি এ তোমাক কেতিয়াবা এটা কোনোবা এটা বাহিৰা পৰীক্ষা এটা দিবলৈ গ'লেও সেই বাহিৰা জ্ঞানটো তোমাৰ খুবেই
অ খুবেই প্ৰয়োজন তুমি এতিয়া এ পি এ চি এইবিলাক যদি এক্সজাম তুমি দিয়া পৰী- ক্ষা বিলাক যদি দিয়া তোমাক তাত কি হয় বাহিৰা যিবিলাক থাকে সেইবিলাকহে লাগ এ ন তুমাৰ এইটো নালাগে তুমি মেট্ৰিকত কিমান পাইচা পাৰ্চেণ্টেজ ছিলা হাইছেকেন্দিত তুমি কিমান পাইছা সেইতো তোমাৰ কাৰণে দৰকাৰী নাই। কি দিবিজন পালা অ
কি সূত্ৰ লিখিছিলে সেইবোৰ একো না- নহয়
একো নাহে একো নাহে তোমাৰ মানে এতিয়া যিবিলাক চলি আছে ন ব্যক্তিগত জীৱনত ব্যক্তিগত গত মানে আমাৰ গোটেই হেইত মানে সেই বিলাক দৰকাৰ হৈ যায় চাবাচোন সেইটো সেইটোৱেই মই মই বহুত পাৰ্চেন্টেজ পাইছো বুলি কোনেও মানে তোমাক অহং- কাৰ কৰিব নোৱাৰা
উমম কৰিব নোৱাৰে সেইটোতো তেওঁ নাপায় বেলেগ কম এজন পোৱাই অ তোমাৰ আজিকালি বাহিৰা এতিয়া তুমি এখন ঠাইলৈ গ'লাক কোন কোন ঠাইত কি আছে সেইবোৰ জ্ঞান তোমাৰ থাকিব লাগিব। অ সেইটো জানিব লাগিব কোন ফালে গ'লে কোনটো ঠাই পাবা। এতিয়া তুমি চোৱাচোন এক্সজাম এটা তুমি ক্ৰিকেট ক্ৰিকেট খেলৰ বিষয়ে জানিব লাগিব ব হয় নে বেডমিন্টন ফুটবল সেইবোৰ ক- আমিতো তেনেকে একো খেলি পোৱা নাই সেইবোৰ বস্তু এতিয়া খেলিলেহে মানুহে গম পাব জ্ঞানটো থাকিব আৰু খেলি যেতিয়া তুমি থাকিবা তেতিয়া তুমি কেত-
থাকিবা নাপাহৰা মানে কি জানানে তুমি
সময় দিব পাৰে নিজকে নিজক
অ এতিয়া নোৱাৰে এতিয়া মানুহে নোৱাৰে অ সেইটোৱে সেইটোৱে আজিকালি নোৱাৰা তুমি নিজক সময় দিয়াটো টাইমেই নাই উম ভাল লাগে আজিকালিৰ দিনত কি হৈছে জানা অ নোৱাৰা তুমি যিটো স পোৱা সেই সময় খিনি তোমাৰ কাৰণে নাটনি হৈ যায় হয়নে তুমি এতিয়া চাবাচোন তুমি এদিন অফত থাকিলা এদিন ধৰি লওক ঘৰত থাকিলা সেই দিনটোত তোমাক যদি কোনোবাই মাতিছে তুমি সেই দিনটো যাবলৈও তুমি ভাবিব লাগে কাৰণ মোৰ চোন সেইখিনি কাম পেণ্ডিঙে আছে মোক কৰিব লাগিব সেইটোৱে মানে মানে কাম মানে তোমাৰ তাত জমা হৈ থাকে উম
অ', যিমান ব্যস্ত হৈ গৈছে নিজৰ পৰা আঁতৰি গৈছে পৰিয়ালৰ পৰা আঁতৰি থাকিব লগা হৈছে আৰু মানুহবোৰ সুখীও হ'ব পৰা নাই ভাবা। সুখীও নহয় কোনো মানুহ আৰু আগৰ মানুহক এইটোৱে ভাল লাগে যে কাৰোবাক ঘত মানে কাজ হ'ল কিবা এটা হ'ল একে দৌল মাৰি গৈ পায়গে অ'- সহায় কৰিবলৈ যায়গে অ', আবেলি এপাক ওলাই গৈ ধুনীয়াকে বহি কথা পাতিব পাৰে কিমান ধুনীয়া সময় আছিল ন' নাইম তুমি ঘৰত আমাৰ মা-দেউ
কথা পাতিবলৈ বহিব সময় নাপাও, সময় নাপাও তুমি চোৱাচোন কেতিয়াবা এনেকুৱা হয় মায়ে যদি এটা টাইমত ভাতটো খাই মই এটা সময়ত ভাত খাওঁ হয়নে ৰাতি এনেকুৱা হৈ যায় অকলে অকলে খাব লগা হয় কাৰণ কিয় মই দেৰি হৈ যায়। গৈ মা অলৰেডি ভোক লাগে ন তেতিয়ালৈ ৰখি থাকিবতো নোৱাৰে উম সেইটোয়ে হয় তুমি ভাত সজ খাবলৈও মানে উম সেইটোয়ে আগৰ দিন বিলাক বহুত ভাল লাগে দিয়া আমি যে খেলি ফুৰিছিলো সেইবিলাক দিনে বহুত ভাল
মানে ইনকম কৰিছে বা সুখী হৈছে সেইটো সুখীও হ'ব প নাই যে মানুহৰ যিমান যিচোন মানুহবোৰ এতিয়া আগৰ মানুহতকে দুখ দুখে হে বেছি
চব হয় কিন্তু নহয় বেছি চানে চাকৰিতটো হ'লেও মানুহৰ বহুত বস্তু থাকে থাকি যায়
নাই-নাই। এই আগৰ যেনেকে ওচৰ-চুবুৰীয়াৰ লগত, অ', যিটো মিলা-প্ৰীতি অ' যিটো আহ-যাহ বিপদ এটা হ'লে ইঘৰ-ই-ইজ-ইজনে-সিজনক অ', লাগিব-লাগিব অ', বিপদ এটা হ'লে কাৰোবাৰ ওচৰলে দৌৰি যোৱা হয়নে, এতিয়া কোনো তোমাৰ ওচৰত নাহে। সিহঁতৰ বিপদ হৈছে হওক, আমি
হওক, আমিনো কিয় যাম। তেওঁলোকে চিঞৰি আছে, চি চিঞৰি থাকক, আমিনো কি কি দৰকাৰ যাবলৈ, এনেকুৱা নিচিনা ভাবা হৈছে মানে। আগতে কি হৈছিল কিবা এটা হ'লে দৌৰি যায়, দিয়া মানুহবিলাক গোট খাই যায়। এই কি হৈছে বা কাৰোবা কিবা এটা হ'লে গোট খাই। আজিকালি নাই হে, তেওঁলোকে মৰিছে মৰক আৰু উম, আজিকালি কি হৈছে তেওঁলোকে ম মৰিছে মৰক আৰ আমাৰ কি হ'ল যাবলৈ তাতে এনেকে নিচিনাকে ভাবে। উম, উম, সিহঁতৰহে হৈছে, কিন্তু চোৱা আজি যদি আমি তেওঁলোকক কিন্তু এইটো নাভাবে, যে আজি যদি আমি কৰিছো জে তেওঁলোকৰহে হৈছে কালি যদি আমাৰ হয়, সেই পৰিস্থিতিটো অ', সেইটোও বহুত এটা ডাঙৰ কথা হৈ যায় গ‌ই ন। সেইটোৱে-সেইটোৱে মানৱীয়তা তাও মানুহটো-মান, উম, উম, ভালেই দিয়া চবৰে ভালেই বাৰু।
দিয়া, মই পিছত আকৌ কথা পাতিম ন' ন' ভাল-ভাল দিয়া। কথা পাতিম দিয়া পিছত অহ।